হেল্ল।
হেল্ল'।
অ শুনা পাইছ?
কি কৰি আছা?
আহ এনেই বহি আছো তই।
আছোঁ ৰহ ময়ো এনেই বাকী, কিবা খালি নে নাই?
খালো খালো, এইটো কিবা কিবি খালো এনে। তই?
অ ময়ো খালো ৰহ। এটা কথা ভাবি আছো!
কি কথা?
এই আমি যে ক্লাছ সেই দিনটো মনত পৰি আছে।
অ মজা আছিল দিনটো।
একদম আমি কিমান ফুট। কৰিছিলো হয় না।
লগৰ লগত ফূ্তি মনতে পৰে এইগিলা খান।
তাকেতো আৰু নুু কিতিয়া এনকে পাম? তাকেইতো। আমি দিনটো কিমান ভালকে, টাইম স্পেণ্ড কৰচিলো।
অ ', এয়া আৰু এইটো ইপিনে বাছত উৎপাত গান, বাজ, টিচাৰৰ লগত,
উম', হয় দে ৰা -ৰাতিপুৱাই ওলেইছিলো সাত, টা বজাতে।
তিনটা বজাত মই তিনটাত।
তিনটাতে উঠছিলি তই?
অ- অ তিনিটাত উলাইকিনে পিকনিক- -পিকনিক যাম তিনিটাতে উঠি কিনে এইটো, গোটেইকেইটা লগক ফোন কৰা। ফোন কৰি। ওলাই যোৱা, ওলাই যাই কিনে বাছক ফোন কৰা তাৰপিছত, অ ', তে মজা লাগছিল। বাছখন কিন্তু মজা, বাছত, বাছত,
বাছত বেছি ভাল লাগছি।
সটোৱেইতো যাই, যাই কিনে তাতে, উৎপাদ দিয়া বহা। এই বুত খোৱা,
আৰু কিমান কি,
সেয়েটো।
কিমান ভাল লাগিছিল, আৰু, তো, এনকে লগ নাপামেই আমি।
সেইটোৱেইতো।
পিছতলেগি আৰু কি হয় চাও চবে মিলি কিনে।
সেই পানীৰ কাষত নাৱ চলাব যোৱা চাৰে খেদি- খেদি আনা।
উম', হয় দে, কিমান ভাল লাগি -লাগিল এইগলা দিনত।
সেইটোৱেটো আৰু এইপনে কি বুলি কয় এইটো অ', এইটো, এইটো আহিলে খালো যে আমি, কি কি আছিল ন ', খানাত, থানাত? কি কি আছিল ন',?
তোৰ মাংস- মাছ- দালি- চালাড কিমান কি দিছিল। নিজে যিমান যি খা, তোৰ ইচ্, এই যি কৰি হাঁ
আমাৰ পইচাঁ কমকৈ লৈছিল
উম আৰু আৰু যে তাতে চান্দুবীত যে আমি গাহৰি পুৰা খাইছিলো গাহৰি তাৰপাছত ব্ৰইলাৰ
অঁ সেইটো আৰু এইটো মেমে চবকে কিনি কিনি দিছিল
তাকেটো চবকে
যোৱা পাঁচ বছৰ মান হলে কি জানি ন
অঁ পাঁচ বছৰমান হৈছে আৰু এই কিনে এইটো লা বাছত লাষ্ট চিটত বহি উৎপাত কৰা
বেলেগ আৰু এইবিলাক দিন কেতিয়াঁও নাহে আমি চবেই ক্লাছটো এক একেলগে কিমান ফুৰ্তি ৰ্তি কৰিছিলো নাচি বাছখনত নাচি নাচি যায়
আচল উৎপাদত মেমৰ মায়েক
কিমান দিন আগৰ পৰা আমি লাগি আছিলো পিকনিক যাম যাম কৰি কৰি কৰি,
অঁ এইটো মন পাইছে ন তহঁত ততে মোক সোধুতে মই জুমি জুমি চাই আছো যে খিৰিকী দী গালিখালে মই পলাই দিম বুলি
এতিয়া
মেমক যি সুধি আছিলে যে পিকনিকত ক'ত নিব মই খিৰিকী এটাত ৰখি আছো যদি মেমে তহতঁক গালি পাৰে মই পলাই তাৰে পৰা প্লেনটো বেলেগৰ মাজত ঘূৰাই দিছো আহো সোধক
আমাৰ কাৰণে হ'ল পিকনিক টো আমি চবে কৈ কৈ
অহঁ
কিমান ভাল লাগে কিন্তু আমি য'ত গেছো ছিলো তাৰ জাগা খিনিওঁ ভাল আছিল ন তোৰ যাই কেনেকুৱা লাগিছিল
মোৰ মজা লাগছে যাই কিনে বঢ়িয়া আছিল
তোৰ কি ভাল লাগিছে চবতকৈ বেছি তাৰে
মোৰ তাৰে তোৰ এইটো এইটো নাওঁ বট ৰাইডটো
অঁ।
তাত যে এইটো আমি যি উঠি ফুল চিঙছিলো। এইটো ফুল চিঙিছিলো যে আমি লাঠি দি টানি টানি।
তাকেতো গোটেই একদম বিলখন ফুলে দি ভৰ্তি ম
সেইটো, মোৰ ফতিজাতো যে।
অ, তাকেতো
অ, সেইটোৱেইতো কি কৰিবি উপায় নাই আৰু।
তোৰ তাতে পিছে ফটো আছ ফ ফটো আছে নে
ডিলেট হৈ গৈছি মোৰ তাৰে চব উৰি গৈছি, নাইয়ে।
মোৰ তাতে আছে।
মোবাইলটো চেঞ্জ কৰলো ন, তো উৰি গেল চব।
কি বুলি কয়, চব মানে মনত পৰে আৰু এই ল ফটো চাই কিনে।
সেইটোৱেইতো। আৰু যাবা পৰা যায় আৰু যাবা পৰা যায় কিন্তু চবৰে টাইম নিমিলে, চব কামে কামে বিজি।
অ, যাব পাৰি সেইটোৱে চবে মিলি কিনে গেলি আ পাৰো আৰু।
যাব পাৰি কিন্তু, সেইটো সেইটো ফূৰ্তি ন'হব যোনটো আমি তিততে হৈছিল ফূৰ্তিতো।
অ, তাক তেতিয়া বেছি ভাল লাগিছিল না আজ সৰু আছিলো অলপ ক্লাছ টেনত। আৰু চবৰে লগত সেনকে যা।
তেতিয়া মানে আমাৰ, চব মানে কি আছিল, কাৰ টেনচন নাছিল চবৰে নিজা নিজা টেনচন আছে এক্সট্ৰা এ
সেইটোৱেই। তেয়তা আমাৰ, পঢ়াতোৱে অকল সেই আছ না বেলেগতো একো টেনচন নাছ পঢ়বা লাগে, খাবা লাগে, ঘূৰবা লাগে। অ, সেইটোৱেই।
এই
আৰু আৰু আমাৰ কম খৰচত তে হৈছিল দিচোন ইমান পইচাও লগা নাছিল তেয়তা।
সেইটোৱেইতো ইতা হ'লে আৰু।
ইতা আমি চব দি নিজে খৰচ কৰি যাবা লাগবো বা গাড়ী ভাড়া কৰ খাৱা লোৱা ঠিক কৰি।
যাব পাৰি একবাৰ চবে মিলি কিনে একদিনৰ কাৰণে টেনচন চেনচন চাইদত ৰাখি যাৱ পাৰি
এনেও আমাৰ গুৱাহা চাইডত এইবিলাক ভাল জেগা আছে এনেকুৱা নদীৰ কাষত
অ
চন্দ্ৰপুৰৰ ফালে
অ আছে বহুত জেগা আছে আৰু ইপিনে তোৰতো মনত আছে না আমি যে এইটো স্কুলত যি চাইকেলৰ ওপৰত উঠি আম চিঙিছিলো যে
এ সেগিলা আৰু মনত চব মনত আছে ক্লাছ টেনত আমি কিমান ক্লাছ টেনটো চবতকে বেছি মনত থাকা আৰু
মই ক্লাছ ফাইভত স্কুলত যে ভবা নাছিলো সি ইমান লগ হৈ যাব মোৰ চব ভাবা নাছিলো ভাবছিলো কি আৰু হ'ব আইব থাক
অ আমি ক্লা আমি ক্লছ ফাইভত অল পাইছোঁ যদি তেতিয়াতো আমি সৰুয়ে আছিলো দেচোন বহুত সৰুৰ পৰাই এতিয়া কিমান বছৰ হ'ল দচ বছৰ হ'বই এতিয়া আমি লগ হোৱা
অ
ক্লাছ ফাইভত থাকোতে আমি লগ পাইছিলো
অ ক্লাছ ফাইভত নতুনকে আৰম্ভ আহিছিলো মই মই ভবা নাছিলো ইমান লগ হ'ব বুলি ভাবছিলো কি হ'ব অলপ কোনোবা কোনোবা এনে
অ তাৰ পিছত ক্লজ হৈ চবেই ইমান
এইটো বহুত কাহানী গেল ষ্টৰি গেল বহুত
বহুত মাৰ খালি চাচপেন হল দি
অহ
এহে
বহুত খাই নেকি বাপৰে বাপ
তেনে বেচি মাৰা মাৰি হয় চবৰে আৰু তই বেছি গালি খা
ময়ে লাষ্টত
লাষ্টত যায় বাছিও যাওঁ আৰু কিছুমানত
বহুত কেচ বাচিছো কেচ কেইটা নক বাৰু কিন্তু বহুত কে ভাজিছো ভাজিছ ভাজিছো
আৰু চবতে তয়ে মানে মেইন আৰু পিকনিকত যা বাছ চাছ ঠিক কৰা চব দায়িত্ব লোৱা আৰু একেবাৰে
আৰু ইপিনে যিহেতু স্কুলত ইপনে ইপিনে যে কেচটো যে কাইজাকা মোৰ পৰা হয় শেষটো বেলেগৰ লগত হয়।
বেলেগে যায় ৰাস্তাত ফাঁচি যায় তয় আৰম্ভ কৰা
অ সেইটোত কেতিয়াও মোৰ দুখ নাই আৰু পাওঁ নিকি? যে সোমাব ছাৰক ছাৰক যদি কিবা ক'ব ছাৰে মোক?
তুমি বহি থাকা তোমাৰ কি আছে এতে তুমি বহি থাকা তোমাৰ কি আছে এ দে সেনকে ক'লে
উম অ ঠিকে আছে।
চাৰৰ ঘৰত আম গছডাল আছে নে নাইত?
আছে কি জানি সিহঁ তোৰ চব উ বাউণ্ডৰীত বহুত কিবা কিবি আছে তো।
অ এইটো জাম গছডাল আছে দেখি থাকো।
অ জামদাৰিতে আছে নেকি?
আছে যাম তাল?
আহ বহুত লাগছিল কিন্তু দে
অ পিছফালত ক্লাছটো নাই এতিয়া ছিল যাম তাৰ থাকি ক
আহ সেইটো বৰষুণ বৰষুণ দিলি বৰষুণ দিলি একদম লেতেৰা হৈ যায়।
এইটো বৰষুণ ধৰি যে বগা কাপোৰ শুনিবাৰে বৰষুণ ধৰি ভয়ে লাগে কলেজে যা?
ইছ অ- বৰষুণ দিলি ত কাবাৰ স্কুলত থাকি ভাল লাগে বেচি ভাল লাগে স্কুলত থাকি।
নহয় যাই থা ৰাতিপুৱা বৰষুণ দিলে কাপোৰতো বগা কাপোৰ শুনিবাৰে বগা বগা কাপোৰ ইচ?
উম হৈছে আৰু এই স্কুলৰে স্কুলৰ দিনে বেছ ছিল দেতিয়া আৰু মত পাবি এনেদিন
সেইটোটো ইতাতো আৰু ইতাৰ লগৰ বিলাকও কিবা ফেক ফেক লাগে মানে ক'ব গলে মতলবত আছে। লগত সেনেকা লাগে মোৰ।
সেইটো যিমানে ডাঙৰ হয় সিমানে আৰু চব বেলেগ হৈ যায়।
তাকেটো ইচ্ছা নাযায়। স্কুলত থকাৰ ইচ্ছা যায় থা সে স্কুলত থাকি কিনে লগৰ এগাল পাদ দিয়া
এ মজা আৰু। তথাপিও তথাপিও আমাৰ কেইটাৰ মাজত কিবা আছে যদি যদিও কিবা লাগে যদিও আমি একেলগে আছো সেইটো মোৰ মানে বহুত ভাল লাগে আৰু।
আৰু বেলেগৰ লগত লাগিলে আমাৰ ক্লাছটোৰ লগৰকেইটা
অ অ সেইটোৱে আৰু। মানে আমাৰ ক্লাছৰ ভিতৰততে নালগে। কেইটা মানহে বেলেগ আছে আমি কেইটাতো একেলগে।
বেলেগ কেইটা আৰু বেলেগ সেইকেইটা নাম নকও আৰু সেইটা নিজৰ নিজৰ কথা সিহতৰ। সিহঁতে যেনেকে মৰে যি কৰে যি কৰি সিহঁতৰ কথা।
উম বৰ্তমানতো আমি বহুত মানে ভালকে আছো বাকীগিলা ক্লাছতকে আমাখিনি
সেইয়েটো।
উম
উম, দে পিছে।
দে হ'ব দে আজি বহুত কথা পতিলো আৰু পিছত পাতিম একদিন কেতিয়াবা।
উম দে।
অ দে, দে।
অহ।
উম কি গম প ন।